অ', শুনি পাইছে আপুনি
অ', ুনি পাইছো নমস্কাৰ জনালো আপোনাক
অ', নমস্কাৰ নমস্কাৰ কি খবৰ আপোনাৰ
টো বৰ্তমান ভাল আছে
অ', মোৰো ভাল আছে দিয়া বাকী কি কৰি আছা আপুনি এতিয়া
আহ মই বৰ্তমান চৌকত আহ যাবলৈ ওলাইছো
উম
অলপমান দেৰিকে যাম আৰু চবত। আ, ঘৰতে এ থাকি আছোঁ ন' আছি আজি দিনতটো, এইটো কাৰণে অলপ বৰিং লাগে। এনেই ফুুৰবা যাম আৰু আমাৰ চাইদত পাগল দিয় আনু উম, পাগল দিয়া নদী আছে না, এইটো পাৰত গ'লে মানে মন গিলা অলপ শান্তি পায় আৰু। নদী চাইডত যাম আ অলপ আপুনি এ, নাই উম, অ' গৰম গৰম, এইটো কাৰণতে গোধলা মানে ওলাবা লাগে আৰু মানুহ অলপ খোজ কাঢ়বা লাগে, অলপ এক্সাৰচাইজ হয় ন' সেইটো কাৰণে। আ, আপুনি এনে ওলাই না?
অ' কেতিয়াবা কেতিয়াবা যাওঁ ময়ো, আজিতো নাযাওঁ চাগে। ভাল নালগে মোৰো ঘৰত এনে থাকি।
অ' এনাই উম, অ'। ক'লে কিয় আপোনাৰ লগ নাই?
নাই, ওচৰতে নাই আৰু।
উম, উম।
চবৰে বিয়া হৈ গ'ল ন'?
অ' আপুনিয়ে থাকি গ'ল নেকি? বিয়া হোৱা নাই এতিয়ালৈকে?
এ, গাঁৱত আৰু কি কম আৰু ইহঁতৰ। গাঁৱৰ মানে গাঁৱৰ পৰি-পৰিৱেশটো
সোনকালে বিয়া দে মানে।
বিয়া হৈ যায়। কিছুমানে এনে যায় আৰু এনেকা।
তাকে।
আপোনাক কৈহোঁতে বেছি কিবা মন নাযায় নে?
এনেই যাবা নালাগে। সেয়ে বিয়া বৰে বৰ শব্দটো বহুত ডাঙৰ শব্দ ন'।
এইটোতো বুজি নাপায় ন' সিহঁতে আৰু।
উম, এইগিলা মানে চাই চিন্তি হ'ব লাগে আৰু না। বিয়া হ'লে। এনে আপুনি বিয়া বুলি ক'লে কি ভাবে?
আজিকালি
উম।
বিয়াত আপুনিয়ে কওক দে আৰু।
মই ময়ে কৈ থাকিব লাগিব নেকি?
নহয় মই ক'ম, কিন্তু বিয়াটো আপুনিয়ে কওক আৰু কি
অ' বিয়া বিয়াতো আমিতো এতিয়া ভালকে ক'ব নাজানিব কিয় কাৰণ আমি বিয়া বিয়া হোৱা নাই ন'। এতিয়া বিয়াহ
আপোনাৰ বন্ধুৰ বিয়া, কিবা কিবি।
অ' বিয়াতো দেখিছোঁ। তথাপিও অৰিজিনেলি যিটো সংসাৰ হয় ন' বিয়াৰ পিছত এই সংসাৰ উ, শব্দটো মানে আমি শুনিয়ে পাওঁ কিন্তু আমি খাই পাোৱ নাই না। এতিয়ালৈকে এ এতিয়া বিয়া হ'বা লাগিলে মানুহ যজ্ঞ হ'ব লাগে আৰু মোৰ মতে মানে নিজে নিজে ভৰিত থিয়া হ'বা পাৰবা লাগে আৰু মানে নিজে চলবা পাৰা হ'বা লাগে ইয়াৰ উম ইয়াৰ পিছতে বিয়া হব লাগে লাগে আৰু মোৰ মতে নহলেতো বহুত মানে সংসাৰত এ অকষ্ট অন্ধকাৰ এনেকুৱা
হয় এইটো ঠিকে কথা কৈছে আপুনি
উম আপুনি এইগিলা ভাবিয়ে মানে উম উম আপুনি এইগিলা ভ
কিবা লাগে আৰু অ কোৱাচোন
অ উম বুজাবুজিতো থাকিব লাগে এনে এ আপুনি এইগিলা আহ কথা ভাবিখিনিয় বিয়া হোৱা নাই চাগে এতিয়ালৈকে ন
মোৰ টাইমো হোৱা নাই চাকে সেইটো আৰু এইটো আৰু মানে বিয়াতো ডাঙৰ কথা ন বুজা বুজি থাকিব লাগে দুটা ঘৰ বা যাৰ লগত আমি বিয়া পাতিম ন ল'ৰা বা ছোৱালী সেনেকুৱা বুজাবুজিতোটোৱে মেইন আৰু
উম
সেইটো থাকিব লাগিব
বুজাবুজি কৰ অ মই কলো দুখো আগতে মই বিয়া হোৱা নাই এইটো কাৰণে ইয়াৰ বিষয়ে বেছি নাজানিবও পাৰে সেইটো সুখ কৈছিলো মই আপোনাক মই এই বৰ্তমান হোৱা নাই মইো
আহঁ
নাই আপুনি মনেে বুজা বা আপনাক আপনাৰ কথা বুজা মানুহ লগ পাইছি না
নাই নাই পোৱা নাই
উম
পোৱা নাই মই ইয়াত আজিৰ লগে পোৱা নাই আপুনি পাইছে
নাই পোৱা নাই বিচাৰিয়ে আছো
অ বিচাৰিয়ে থাকিবা লাগিব
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অঁ কোৱাচোন আপুনি শুনি আছোঁ
উম উম তেতিয়া কি বাহিৰত ওলাই নাযায়
এতিয়া নাযাওঁ আৰু
উম এনে আপুনি কেইটা বজাত এ উঠেনো পুৱাত
পোৱা হয় মোৰ সাতটামান হ'ল আৰু সাত সাতটামান হ হয় কেতিয়াবা ছয়টা হয় আপুনি
উম মৰো হয় এনেকেই একে আঠটা বেছিভাগ মানে ৰাতি তুমি থাকা হয় না এটা মবাইলৰ কাম কৰা হয় ই কাৰণে অলপ হেৰি হয় উম পোৱাত উঠাটো কষ্টই প হৈছে উম ন নাই এনেই আপোনোৰ
মৰো এনেকুৱা হয়, বাৰটাতো বাজিয়ে যায় আজিকালি মৰো। বাৰ তাৰ পিছতহে মানে
উম উম। ছোৱালী মানুহ
হয়।
দেৰিলকে থাকবা নালাগে।
নাই অইফাক হৈ গৈছে মোৰ মানে কেতিয়াবা মানে এইটো টো হয় কিন্তু আজিকালি কামো আছে না এইটো কাম টো কৰিয়াত
উম। ঠিক আছে কাম কৰিবা লাগে মানুহ, কাম নকৰিলে নহয় না, চবে অলপ অলপ কাম কৰিব লাগে। এনেই নিজৰ দেহাৰ কাৰণে মানে উম এনেই নিজৰ দেহাৰ কাৰণে অলপ সোনকালে সুলি ভাল হয় আৰু। উম অ দহটাতলৈকে।
হয়।
নিজৰ মানে শৰীৰ বা দেহাৰ কাৰণে। দেহাৰ সেইকাৰণে যদি অলপ সোনকালে সুওঁ অলপ ভাল হয় আৰু ন।
আপুনি ভাবেনে ভাল হয় বুলি?
টাইমবিলাক বহুত ভাল আছিল। মোৰ এতিয়া হেল্ল' শুনি আছোঁ।
অ' কোৱা দে, কওক-কওক-কওক-কওক কবা আপুনি। উম
উম।
বাৰ বাজি যায়।
উম, এনে কেইটা মানত কেইটামানত ভাত খাৱা হয় আপোনাৰ কিবা ৰাতিটো?
কৈছিলোঁ মই অলপ আগতে দচটা দ আগে আগে হৈ যায় আমাৰ খোৱাটো।
দস্তা আগে আগে আমাৰো হয়। হয় আমাৰ ন'টা চাৰে ন'টা একে আৰু চেম।
অ। আৰু গাঁৱৰ থকা মানুহবিলাকে মানে জল্দিকে খানা মানে ভাত খায় ন, কিছুমানে ছয়টা সাতটা
উম।
কৈ আঠটাত লৈকে ভাত খোৱাটোতো হৈ যায় আৰু। বহুতৰে
হয়, হয় আমাৰ ফালিও আঠটা উম, পিছে আজিকালি অলপ দেৰি লগি থকা হৈছে মানুহকেইটা, গাঁৱৰ কেইটা
উম সেইটোতো হয় আৰু গৰম নাই এতিয়া। তো গৰমত মানে অলপমান টাইমটো যায়। আৰু গৰম না এতিয়া।
উম সোনকালে যায় টাইমতটো অলপ গৰমত, গৰম দিনত। উম।
আপুনি যাব এতিয়া? অ,
উম, এতিয়া আমি যাম অলপ ফুৰব যাম। তাৰপিছত ম'ম' খাই আহিম আৰু। ন,
অ, দে তেনেহ'লে ন ভাল লাগিলে কথা পাতি পিছত কথা পাতিম আৰু ন?
অ, ঠিক আছে ধন্যবাদ ঠিক আছে।